হেল্ল হেল্ল' হেল্ল' হেল্ল' কলটো কাত কৰি নিদিবি ত শু নাই হেল্ল
হেল্ল' হেল্ল' উম
অ হেল্ল নমস্কাৰ হেল্ল নমস্কাৰ এ ৰাতিপুৱা মই কি কৈ আছিলো। অ', অ', আজি মই দিশ নৰ পৰা আহিলো হা। মই মানে এই পিন্ধি আহোঁ। আমাৰ ইটো চাইডৰ বাৰি দি চৰ্টকাট ৰাস্তা দি আহোঁ। ত' আজি মানে তাই অহা নাছিল। তিলা আজি টউশন হয়নে। তাই আচলতে তাক লগ কৰিব গৈছে। ছিলে আহ তাক লগ কৰিব গ'লে ত' কথাতটো মানে তাই এই চব আনচাৰ টো ওলাবলৈ যাই আছে মানে সি কিবা কিবি উল্টা ফুল্টা বুকি আছে ন' যি বকি আছিল একো মানে মানে লজিক চজিক নাই কথা। তোৰ যিতি বকি যাই আছে। তাৰপিছত তাৰ মানে আজি। ভাবিছে যে আজি ভাল কৰিয়ে এৰিম যি হওঁক হওঁক নহওঁক। যিয়ে হওঁক ভাল কৰি আহিম তাৰপিছত মই উ আহ ৰিক্সাত উঠিছো। অ', ৰ'। মই ৰিক্সা। থিচো ক'বাত অ', ফৰ ফটি ফাইভ মানত। অ', মোৰতো ছয়টাত আছিলে ছয় তই নাবাস্তাত আছিল ন'। ত' ফটি ফাইব মানত মোক তাই ক'ল কৰিল যে আজি নাযাও। অ', ইয়াৰ লগত যাম। কৈছে তাই যে ইয়াৰ লগত যাম। তো অ', ত ছাৰক কি কবি মই কৈছো কি কিবা গা বেয়া হোৱা বুলি কৈ দিম আৰু। মানে ফছে কথা আৰু সনেকা যিবা কৈ দম। উ ৰহা উম তাৰপিছত তাই কৰে কি অৰ্থ হৈ আছিলে হব দে। তাৰ লগ কৰি লঅ কৰি গলে একো কথাকে সেই নহয় মানে হৈছে কি? সিহঁতৰ ইহ নিজৰ কথা ইহ সি নিজৰ কথা খিনি কৈ আছে তাই বুজি আছে কিন্তু তাই নিজৰ প্ৰব্লেম টো কয় যে কিন্তু সি বুজিব পাৰা নাই নিজৰ তহ এইটো হলে ক'ত হব, মানে সি বহুত কিবা নিজৰে কথাটো ভাবি আছে আৰু তাই এনেকা লাগে তাই যে কৈছে যে সেনেকা লাগে যে কি কয় সি নিজৰ কথাটো ভাবিছে কিন্তু অলপ চলপ কথাটো সিও ভাবি আছে তাই তাইৰ কথাও ভাবি আছে। এতিয়া তাইৰ কথাটো ভাবি আছে কাৰণে মোক এইটো লাইন কলে যে যদি এক আৰু যদি একেলগে আহি যায় তেতিয়া ভাল নাপাব। মানে তাইৰ হিচাপত কি তাই এইটো আগতে ভুল কৰিছে যে কিবা যদি হওক কিবা অশান্তি লাগি যায় তাই আৰু এইটো অশান্তি পালে তাই ডাইৰেক্ট তাক কৈ দিয়ে যে এইটো মোৰ ভাল লাগা নাই এইটো নকৰ মানে অশান্তিতে ফিল হৈ যায় ন সি ভাবিব যে এহ বে তাই তাই মোক চাগে বহুত অশান্তি পাই আছে মোৰ লগত তহ এনেকা আৰু এ নহয় হয় হয় জানো ল'ৰাবিলাকে পাই চাগে এতিয়া মই গম নাপাও বাৰু, অহ অকে তেহ এইটো কথা তাইতো গম নাপ পায় এইবিলাক যিও হৈ আছে তাই এইবাৰ ধেমালিত
এবাৰবাৰ গোটেইখিনি সচাকে কচোন মই মানে অলপ মাথাটো ব্লাৰ হৈ গ'ল মানে আকৌ অলপ
মানে ইন অহ অলপ সৰু অলপ সৰু যদি ক
অহ নাই নৰ্মে স্পিড কব পাৰ অহ
অহ নৰ্মেল স্পিদতে কৈ আছো, সিহঁতে লগ কৰিছিল লগ কৰাৰ পিছত ইহঁত এ কি কয় কথা মানে কথা পাতোটে ষ্টাৰ্ট কৰিছিল তাই মানে এইটো কথাটো হ'ল কি যে এই কি কয় একেলগ অ তাতে ম কৰিছিল য'ত আগতে মিলি গৈছিলো কুয়েচন টো ক'ব নোৱাৰো এনেকোৱা ইহঁতে মানে এনেকা হৈছে মানে থিয় দিয়ে কথা পাতি আছে ইহঁতে সেইকাৰণে অ ইয়াতে বোলে পোৰা বিশ মিনিট চল্লিশ মিনিট মান তাতেই থিয় দিয়ে কথা পাতি আছে কি বুলো আছো তাই ভৰিতো পৰি গৈছিল ত মোৰ ভৰিত কিয় পৰি গৈছিল জানা যাতে তাই বুজি পাও যে তাহি আহিব নোৱাৰে কি কি ৰিজন ইটো ম একৌ বুজি পোৱা নাইটো কি ৰিজন কলে বেলেগ লৰায় ছোৱালীটোক থাকিবৰ কাৰণে ভৰিত ধৰে ই উল্টা কৰি আছে মছ কি হৈ কি আছে তাৰ ইমান ভিছ তাৰ হনি চনি লাগছে তাৰ যে যি দি ভাবি আছে ম মই বুজিছে নাপাওঁ কি কৰি থাকে হয়াই উলটা মোক কৈ আছে হা সেনেকা লাগে যে সি একো মোৰ কেয়াৰ কৰা নাই বুলি ক কিন্তু সি কথা কথাই বুলি কেয়াৰ কৰিছে আৰু কথাাতটো এটাই লাইন মাৰছে সি যে তুমি যদি এনেকাে থাকা বহুত অশান্তি পাব মোৰ লগত মানে অশান্তি পাব বুলি কিয় ক'লে এতিয়া ষ্টাৰ্টিঙৰ পৰা কিবা যদিও তাই তাইৰ ভাল নালাগা বস্তুতটো তাই ডাইৰেক্ট কৈ দিয় আৰু বহুত বেয়াকে কৈ দিয়ে মানে এতিয়া ভাবে কি যে অশান্তি পাই আছে চাগে
উম
হেল্ল'
হয় হয় হয়
অ বহুত অশান্তি পাই আছে চাগে আৰু কি জান তাইৰ কথা এটা মাপ মোকো কৈছিলে মানে মাক মানে ইমান চুলি কিন্তু ষ্ট্ৰিক্টো একেই আছে আৰু ষ্ট্ৰিক্ সিমানে আছে মা কিয় বলৈ কৈছে যদি তাই ইমান অশান্তি পাইছে তই এৰি দিয়াতোৱে ভাল মাক সেনেকে ক'লে
নাই মানে অশান্তি পাইছে বুলি ভাবিহে আছে কি মেইন কথা
চিঞৰ হৈ গৈছে
নাই সেইটোৱে ন এইটো চিঞৰ হৈ গৈছে কিন্তু হোৱা নাই ন অশান্তিতটো পোৱা নাই পাই আছে জানো পায় আছে
কি পাই আছে।
অশান্তি বোলা বস্তুটো।
অ সি পাই আছে বুলি ভাবি আছে। কিন্তু সি পাইছে নে নাই মোক গম নাপাও অ সি পাইছে পাইছে বুলি গৈছে অ অশান্তি পাই গৈছে। এতিয়াও হৈছে এতিয়াাহে কথা হৈছে যেতি মই এইবাৰক
কম অশান্তি দিব লাগে আ অ সয়াই অশান্তিটো কমকে দিব লাগে এতিয়া তেনেকে কাৰণেও
ইটো তাই পিছত গম পালে ন তাই থৰি না এইবিলাক গম পায় তাই ফাষ্ট টাইমে হয়। ত এইবিলাক কথা গম নাপায় তাই ফাষ্ট টাইম হয় কি ক'ব লাগে ন যে অশান্তি পাইচো। যদি এনেকুৱা নকবি মানে মই বুজাব চাৰ সি কৈ আছো মোৰ উল্টা-পুল্টা একো বুজাব পৰা নাই কিন্তু সি ক মোৰ হিচাপত কৈ আছো যে সি ক'ব লাগে ন, যদি কি এনেকা বেয়া পাই আছো মই আৰু নকৰো বা কিবা এনেকা ক'ব লাগে। সি তাৰ-তাৰটো ছেকেণ্ড টাইম হয়। কিন্তু তু
উম-উম, নাই চেকেন টাইম, ফাষ্ট টাইম তেনেযে একো নহয়। উম,
নহয় এটলিষ্ট গমতটো পাই ন সেইটো হয় বাৰু প্ৰথমটোও একো নাছিল বাৰু একো, উম, ন সি কথা নাপাতে একদম লাজুকী লতা।
আহ, মোৰ পৰা অলপ মানে অলপ
ধাৰত ল'ব লাগিব ৰ তোৰ পৰা।
মোৰ পৰা মানে মই অলপ শিকাই দিব পাৰিম কেনেকে কি কৰিব লাগে কি কৰিব নালাগে টিপছ এণ্ ট্ৰিকটো মোৰ পৰা ললে ভাল আৰু ম এইটো কব বিচাৰিছো আৰু।
তম লগ কৰেই নয়-নয়। থলে।
উ-উ, মই-মই, মিলাই লম একদিন একো নহয়। মিলাই লম।
তাই নিমিলে ন তইতো মিল লও পাৰিবি তাই নিমিলে। তাৰ আমাৰ আঠটা, সাতটা বজাৰ বাহিৰত মাকে থাকিবই নিদিয়ে বাহিৰত।
উম', মোৰো একেই কবলৈ গ'লে কথা।
উম', আৰু সি, মাকক বহুত ভাল পায়।
হয়-হয়।
মানে ল'ৰা-বিলাকৰ মাকৰ এটা বহুত প্ৰেম থাকে আমি। ময়তো বহুত প্ৰেম কৰো। বহুত ভাল পাওঁ, অকনমান ভাল লাগে আৰু, ভাল পাওঁ আৰু। তেওঁ, উম', -মানে নহব ন ', এইবিলাক কলে ভাল নালাগে সেইটোয়ে আৰু, একো নহয়। মই চা, '-মই এইটোৱে কবলৈ বিচাৰো কি? আৰু যিটো, পাইছে বুলি ভাবিব নালাগে এক্সুৱেলি বথ চাইড, বথ চাইডে কথা পাতি পেলাই,
গ'ম পাইছো আৰু এইটো কথাটো ইটোয় হ'ল- নহয় যে, আগৰ কথা, বেছি ভাবি আছে? আৰু নহয় তাইৰ হিচাপতে এটা ট্ৰমা হৈ গৈছে যে, আগৰ যোনজনী ছোৱালী আছিল, সেইজনীৰ ছোৱালী, - বোলে এই ', কি কয় বহুত ধৰ্মা দি কেনে, গুচি গ'ল আৰু সেইটোৱে এতিয়া ভয় হৈ গৈছে এতিয়া।
অ', এই চেম হেই ', একে ', মোক তাৰ আৰু মোৰ কথা, ত', একয়েই কবলৈ গ'লে হয়নে নহয়? মই, অকল এইটো পা শিকি ললো। নহয়, মই কি কৈছো? মই মোৰ গলতিটোৰ পৰা মই শিকিলো, মই মোৰ গলতিটোৰ পৰা শিকিলো।
উম',
ম, শুনি পাই আছ নে?
মনে পাইচ এতি,
অ', মই, এইটো কৈ আছিলো কি মই মোৰ গল, -তিটোৰ পৰাই শিকিলো আৰু মই গম পাইছো কি মই কি -কি কৰিব লাগে, কি- কি কৰিব নালাগে। থেংকস টু মাই প্ৰিয় মিত্ৰ। মোকনে চব কথা কয় কি
অ', গম পাইছো ভাল কথা কৈছ।
অ'। কিন্তু সি চাগে তাৰ এনেকুৱা কোনো নাই চাগে জীৱনত যোনে মানে এনেকে ক'ব পাৰিব কি তই এইটো ভুল কৰিছ এইটো ভুল নাই কৰা কথাটো বুজিছ' নে? এন মই বহুত খু সুখী হ'ম যদি মই সেইটো মিত্ৰ হ'ব পাৰোঁ কাবাৰ। তাৰ মানে যাৰ মই পিচ মানে যাৰ মই পিছত থাকি পেলাই গা মানে গাইড কৰিব পাৰোঁ কিয় এইটো ঠিক এইটো ঠিক নহয়। মানে নহয় মোৰ লগত টো ভাল ন' মোৰ মিত্ৰটো মোক মানে ডাইৰেক্ ক'ব পাৰে মই ডাইৰেক্। কথাবিলাক ক'ব পাৰোঁ কিন্তু মই সি মোৰ লগত ইমান ভাল নহয় ন' আৰু প্ৰথম চবচে কথাটো মেইন সেইটোৱেই কি সি লাজুকী ন' মোৰ লগত কথা পাতিবলৈ মইতো চিধা চিধি কথাও পাতি লওঁ।
তই কয়‌ লবি কিন্তু সি নকৰে। ন' সেইটোৱে।
অ', সেইটোৱে।
সি বহুত লাজ কৰে অ', বাপৰে বাপ। মোক তাই কৈছে। ভাল যে তই কিবা ক'লে চাগে সি বুজি পাব উ হৈছে আৰু তই কওঁতে একো তাই কওঁতে একো মাত গাত লগা নাই মই ক'লে কি গাত লাগিব।
কিন্তু মেইন কথা কি তই যদি ক' ন' সি মানে বস্তুটো এনেকে চাব কি মানে তই মানে পায় আছ মানে কি বুলি ক অপজিচন চাইটো লৈ আছো। মানে তই।
অ', নহয় মই সেইটো নকৰো মই তাইৰ হিচাপত নক ক' হয়ন মোৰ নিজৰ হিচাপতো কম যে
অ', তই এইটোয়ে মই এইটোয়ে কওঁ কি তই নিজৰ হিচাপত ক' অলপ কথাবিলাক।
উম।
কি তুমি এইখিনি খিনি তই তাৰ গল্টি খিনি কৈ দিবি এটা এটাকে কি মানে মেইন কথা কি কি তুমি প্ৰথমত চৰি ক'ব লাগে সেইখিনি কাম কৰিব নালাগে টাইম টো দিব লাগে কৈ থাকিব লাগে মানে এইবিলাক মানে ক'ব লাগে মানে আৰু পাৰিলে টিপছ দুটা মান
অ সি কৰে ফালাৰত কৰে নকৰা নহয়
দিলে মই ভাল পাম
এএ এ
সেইফালেও দুটামান সেইফালেতো দশ এঘাৰটা বাৰটা মান এইফালে এটা দুটামান
তই টো তাক টিচিব কাৰণে তো প লাল ক্লিপ কেছ
হয় নেকি নহয় মই এইটো কৈছো কি আপোনাৰ পৰা টিপ দুটামান এইফালে পালে মোৰ ফালে পালে ভাল পাম মই
উম মান চবত কি কৰিব লাগে সেইটো তো ভয় কৰিব না তেতিয়া মোৰ তই উইকনেচ টো গম পাই যাবি নকওঁ এতিয়া তই নিজে বিচাৰিব লাগ ব তই
দিগদাৰ বহুত জীৱনত একো নাই মই বিচাৰি লম ইমান দিনটো ভাল এই দুটামান তিনিটামান বিচাৰিছো আৰু দুটামান তিনটামান বিচাৰি
বঢ়িয়া বঢ়িয়া অ তই জান তই এইটোই জান ন কৰা নহয় আৰু মই এইটো খোজো কি তোৰ ইটো মই নোকোৱাকে আহক মানে আন এক্সপেক্টেড কৰক কিছুমান বস্তু তোমাৰ সিটো ভাল লাগে
হয় হয় ভালে হৈছিল
নাই এইটোয়ে দে দে হ'ব দে
দে দে
উম